হেল্ল'
অ' কোৱা।
কি খবৰ?
ভাল ভাল তোমাৰ?
মোৰো ভালে দিয়া, কি কৰিছা?
এয়া শুই উঠিলো তুমি কি কৰিছা?
ময়ো এনেই আহিছো বাকী ভাল?
উম আছো দিয়া, তোমাৰ ভালনে?
উম, হম কিবা ব্যস্ত আছা নেকি?
অ' ব্যস্ত বাৰু নাই বিশেষ তেনেকে কোৱাচোন।
নাই হোলে এনে এ আমি কিবা এটা বিষয়ত মানে আলোচনা এটা কৰিব কাৰণে ফোন কৰিলো।
অ' তুমি ক'ত আছা এতিয়া বৰ্তমান?
মই এতিয়া গুৱাহাটী।
আচ্ছা-আচ্ছা।
উ' তুমি মানে এ পাহাৰীয়া অঞ্চল যে
অ'।
তাৰ ওপৰত তুমি কি ভাবা মানে কি কবা তুমি?
উম পাহাৰীয়া অঞ্চল মোৰ মতেতো
অ' অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যটো ভৰপূৰ হয়।
উম' হুম-হুম।
ভৰপুৰ মানে এটা বিশেষ ঠাই ন সটো অ' তাৰ উপৰি ইয়াত বন, জংঘল আ নদী আৰু বিভিন্ন প্ৰাকৃতিক সম্পদ মানে তাত ভৰি, ভৰি আছে।
উম' উম' ঠিক কৈছা মানে পাহাৰীয়া অঞ্চলৰ পৰিৱেশ আহ সমতল অঞ্চলৰ তুলনাত অলপ বেলেগ হয় আৰু।
উম, একদম বেলেগ, বেলেগ অঞ্চলবোৰৰ লগ লগত তুলনা কৰিব গ'লে এই অঞ্চলটোতো একদম বেলেগেই ধৰা আৰু আ সাধাৰণতে ইয়াৰ উম যিটো জলবায়ু সেইটো ঠাণ্ডা হয়। আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটোও বহুত শান্তিপূৰ্ণও হয়।
অ', -অ' হয়।
এইটো মানে ইয়াত তুমি ঘুৰিব যাবলৈ ঠাইতো বহুত বেষ্ট।
অ' ভাল-ভাল উম আ অ' আৰু পাহাৰীয়া অঞ্চলত বাস কৰা মানুহৰ জীৱন কেনেকুৱা বুলি ভাবা তুমি
উম'। অ' তেওঁলোকে ধৰা যোনবোৰ পাহাৰৰ, পাহাৰৰ অঞ্চলত থাকে তেওঁলোকে আহ প্ৰকৃতিৰ লগতে মিলি তেওঁলোকৰ জীৱন- যাপন কৰে। আৰু উম ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন জাতি-জনগোষ্ঠী লগ হৈ থাকে যিহেতু ত তেওঁলোকৰ তেওঁলোকৰ নিজস্ব সংস্কৃতিও আছে। পৰম্পৰা আছে আৰু উম তেনেকুৱাই তেওঁলোকৰ আৰু জীৱন ধাৰা থাকে বুলি। অ মই ভাবো।
ঠিক বাৰু আৰু পাহাৰীয়া অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি। তুমি কি কবা।
এতিয়া আহ প্ৰধান জীৱিকা বুলি ক'লে গোটেই আহ অঞ্চলত তাতো মানে বহুত ঠাই কৃষিয়ে হয় যিহেতু ত' পাহাৰীয়া অঞ্চলতো কৃষি হয় বুলি চাগে মই ভাবো আৰু তাৰপৰি তেওঁলোকে পশুপালন কৰে আৰু পৰ্যটনৰ ওপৰত মানুহৰ জীৱিকা নিৰ্ভৰ কৰে বুলি মই ভাবো।
উম'। উ হয় হয়, আৰু আ' কি বুলি কয় পাহাৰত কৃষি কৰাতো সহজ নেকি? তুমি এতিয়া, কৃষি কৃষি কথা কলা যিহেতু মই তোমাক অ' সুধিব বিচাৰো যে, পাহাৰত কৃষি কৰাটো সহজ নেকি?
উম, নহয় নহয়। ধৰা, পাহাৰৰ যোনটো মাটিবোৰ এইটো একদম সমান নাথাকে।
হম হম হম।
পাহাৰৰ ঢালৰ সমস্যা হ'ব পাৰে, তাৰপা তাৰোপৰি, এতিয়া খেতি কৰিলেতো পানীৰ পানীৰ প্ৰয়োজন হবই।
অ' অ'।
উম, পানীৰ সমস্যা হ'ব পাৰে। আৰু আ ক'ব গ'লে, পৰিবহনৰৰ অসুবিধাৰ বাবে কৃষি কিছু কঠিন হয়।
উম উম উম, আৰু তথাপিও বাৰু। অ' অ'। পাহাৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ খেতি কৰা হয় বাৰু তথাপিও।
উম, তথাপিও আৰু অ' কব গ'লে আহ তেওঁলোকে বহুত ঠাইত উৎপাদন কৰা হয়। ধৰা, চাহ-চাহপাত তাৰপা ফল-মূল শাক-পাচলি।
উম, বিভিন্ন ধৰণৰ। হম, হম! পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে কি কবা তুমি?
আহ, প্ৰাকৃতিক সৌন্দৰ্যটো ক'ব গলে বহুতেই অতুলনীয় হয় ইয়াৰ পাহাৰৰ সেউজীয়া পৰিৱেশ তাৰপৰা জলপ্ৰপাত তাৰপৰা অ ধুনীয়া অ উম মানে ঠাই খনৰ ধুনীয়া ধুনীয়া দৃশ্যও আছে যোনবোৰ আকৰ্ষণ কৰি কৰি তোলে মানুহবোৰক আৰু অ তাত নদীও আছে যত তুমি মানে ধুনীয়া ত মানে সময়ো কটাব পাৰা তেনেকুৱা ধৰা পাহাৰীয়া অঞ্চলত মানে সময় ক পটাবলে ভাল আৰু শান্তি পূৰ্বক ইমান শান্তি অ শান্তিপূৰ্বক ঠাই যিহেতু
অ তুমি কি ভাবা মানে সেইবাবে মানে পাহাৰীয়া অঞ্চলত পৰ্যটন বিকাশ আহ বিকাশ হৈছে বুলি ভাবা নেকি হৈছে নে নাই হোৱা
হৈছে আহ পৰ্যটনে স্থানীয় যিসকল লোক লোক আছে তেওঁলোকক উপাৰ্জনৰ সুযোগো দি দিছে
উম অ হয় হয়। আৰু পাহাৰীয়া অঞ্চলত কি কি সমস্যা মানে দেখা পোৱা যাব পাৰে বা যায়?
ধৰা পাহাৰীয়া অঞ্চলত ভূমিস্খলন ভূমিস্খলনতটো বাৰু অকল পাহাৰীয়া অঞ্চল বুলি নকওঁ অ আহ তাৰ উপৰি বাট-পথৰ সমস্যাও হয় আৰু উম মাটি সহে‌‌। তাৰপা তাৰপিছত স্বাস্থ্য সেৱাৰো অভাৱ বহুত হয় আৰু শ শিক্ষাৰো বহুত টানা-টানি মানে শিক্ষাৰো সুবিধাৰ অভাৱ। হয় এইবোৰ সমস্যাই বহুত মানে পুৰা বহুত এটা ডাঙৰ অসুবিধা সমস্যা আৰু।
উম আৰু তুমি যিহেতু ক'লা ভূমিস্খলন বুলি, ভূমিস্খলন ভূমিস্খলন কিয় হয়?
উম ধৰা অত্যাধিক বৰষুণ দিলে হয়। তাৰ পাছত বন ধংস কৰা কৰিলে হয় আৰু পাহাৰ ক কাটাৰ ফলত ভূমিস্খলনৰ সমস্যাটো বৃদ্ধি পায় আৰু।
অ অ আৰু আহ তুমি ভাৱানে বন সংৰক্ষণ কিয় প্ৰয়োজনীয়? জানা নে তো?
উম। ধৰা বন বনে পাহাৰীয়া অঞ্চলৰ যোনটো পৰিৱেশটো সেইটো ভাৰসাম্য ৰক্ষা কৰে। ধৰা উম এই ম ৰোধ মানে ক্ষয় ৰোধ কৰে তাৰোপৰি জীৱ-জন্তুৰো এটা বাসস্থানো সংৰক্ষন কৰে ব অ বনৰ সহায়ত এটা জীৱ-জন্তুৰ এটা এটা তেওঁলোকৰ বাস কৰিবলৈও এটা ঠাই হৈ আছে।
উম। হয় আৰু অ তুমি কি হবা পাহাৰীয়া অঞ্চলৰ সাংস্কৃতিক কেনেকুৱা বুলি ভাৱা?
অ ধৰা এতিয়া তাত বিভিন্ন ধৰণৰ জাতি-জনগোষ্ঠী আছে ত তেওঁলোকৰ সংস্কৃতিটো অতি বৈচিত্ৰময় হয় বুলি মই ভাবোঁ। আৰু লগতে তেওঁলোকৰ নিজস্ব এটা ভাষা, নৃত্য, উৎসৱ আৰু পৰম্পৰাও থাকে।
উম নিম আৰু অসমৰ পাহাৰীয়া অঞ্চলৰ কথাও কিন্তু গুৰুত্বপূৰ্ণ।
উম হয় ধৰা উম অসমৰ কাৰ যোনটো কাৰ্বি আংলং তাৰ পিছত ডিমা হাছাও।
উম।
অ এইকেইটা ক'ব গ'লে পাহাৰীয়া অঞ্চলত বিভিন্ন উম জনগোষ্ঠী বসবাস কৰা নহয় নে?
হয় হয় হয় আৰু তেওঁলোকৰ পৰম্পৰা আৰু সাস্কৃতি অসমৰ সাংস্কৃতিক মানে সমৃদ্ধ কৰিছে আমাক
অ অ ঠিক কৈছা দেই মানে ধৰা অ বিভিন্ন জাতি- জনগোষ্ঠী। মানে জাতি-জনগোষ্ঠীৰ যোনবোৰ উৎসৱ তাৰোপৰি উম তেওঁলোকৰ সাজ পোছাক আৰু অ লোক সংস্কৃতিতটো অতি আকৰ্ষণীয় বুলি মই
উম উম উম হয়। আৰু আহ পাহাৰীয়া অঞ্চলৰ উন্নয়নৰ বাবে তুমি কি কবা?
বা কি কৰিব লাগে আৰু কি কবা তুমি?
উম, উন্নয়নৰ কথা কব গলেতো অ মই ভাবো যে পাহা গাওঁ অঞ্চলত উন্নত শিক্ষা হব লাগে। তাৰপৰি স্বাস্থ্য সেৱা ভাল স্বাস্থ্য সেৱা হব লাগে আৰু তাত অ যোগাযোগৰ বহুত অসুবিধা হয়। নেটৱৰ্কৰ অসুবিধা হয়তো, ভাল এটা নেটৱৰ্ক টাৱাৰ হ'ব লাগে মানে যোগাযোগ ব্যৱস্থা হ'ব লাগে যাৰ উপৰি জীৱিকাৰ আৰু ক'ব গ'লে জীৱিকাৰ সুযোগটো বৃদ্ধি কৰিব লাগে মই বুলি ভাবো।
অ। তুমি ঠিক কৈছা দেই, কিন্তু আৰু এটা মানে পৰিৱেশ পৰিৱেশ ৰক্ষা কৰিলেও উন্নয়ন কৰিব লাগে বুলি ভাবানে তুমি?
নিশ্চয়, আহ ধৰা অ উন্নয়নৰ অকল কেৱল যদি - আমি উ উন্নয়নে কৰি থাকো মানে অঞ্চলটোৰ উন্নতিয়ে কৰি থাকো সেইটোতো নহ'ব লগতে প্ৰাকৃতিক সংৰক্ষণ উন্নয়ন লগতে আমি আমাৰ প্ৰকৃতিক সংৰক্ষণ কৰাটো অতি প্ৰয়োজন বুলি মই ভাবোঁ। আহ ধৰা উম, পাহাৰীয়া অঞ্চলৰ আহ অঞ্চলৰ মানুহে বহুত প্ৰাকৃতিক সমস্যাৰ মাজতো জীবাঞ্চল জীৱনটো
অ' নিশ্চয়। উম, হয় আৰু তেওঁলোকৰ সাহস পৰিশ্ৰম পৰিশ্ৰম আৰু প্ৰাকৃতিকৰ লগত মানে খাপ খুৱাই আহ চলা ক্ষমতা প্ৰশাসনীয় নিয়ম
উম, হয় ধৰা মোৰ মতে পাহাৰীয়া অঞ্চল কেৱল এটা ঠাই নহয়। হা তোৰ ই প্ৰাকৃতিক তোৰ সাংস্কৃতিকো অ' মানে উম, প্ৰাকৃতি আৰু সাংস্কৃতিক এক সুন্দৰ মিলন বুলি মই ভাবোঁ।
উম, একেবাৰেই ঠিক দেই। মানে পাহাৰীয়া অঞ্চল সং সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব তো বাৰু। অ' মানে শেষত ক'ব বিচাৰো যে পাহাৰীয়া অঞ্চলৰ মানে উন্নতি আৰু সংৰক্ষণ ক্ষণ দুয়োটাই সমানে গুৰুত্বপূৰ্ণ মোৰ মতে দেই।
উম, হয়, হয়। মোৰ মতেও ধৰা প্ৰকৃতিক সন্মান কৰি আগবাঢ়িলেতো ভৱিষ্যত প্ৰজন্মই আহ মানে য অকল মানে উন্নয়ন কৰিলেতো নহয় না তাৰ লগত তে তোমাৰ প্ৰকৃতিকো তুমি সন্মান কৰি আগবাঢ়ি যাব লাগিব। তেতিয়া তুমি উম, সেইটোয়ে মানে সংৰক্ষণ কৰিব লাগিব প্ৰকৃতিটোক অকল মানে নিজৰ চালে নহ'ব। তোৰ ধৰা অ' তোৰ সেইটোৱে অ' তেতিয়াহে মানে আমাৰ তোৰ মোৰ ভৱিষ্যত প্ৰজন্ম আছে।
উম।
এই সৌন্দৰ্য্যটো উপভোগ কৰিব পাৰিব আৰু উম উম, ক'ব গ'লে। তেতিয়াই মানে এটা ভাল মানে ভাল কিবা ফলো পাব ন যদি আমি এইটো সংৰক্ষণ কৰিম। তো আমাৰ বাবে ভাল। যদি আমি প্ৰকৃতিক ভালকে থৈ দিওঁ সংৰক্ষন কৰি।
উম, আজি তোমাৰ লগত কথা পাতি ভাল লাগিল দেই।
উম, ঠিক আছে দিয়া মোৰো।